অ', শুনা পাইছেনে।
অ', পাইছো-পাইছো।
অ', হয়-হয় আছো-আছো আপ আপোনাৰ ভালনে।
আছো-আছো ভালে আছো দিয়ক, ভাল লাগিলে দেই আপোনাৰ মাতটো শুনি ইমান দিনৰ মূৰত।
হয়-হয়, মই ভাবিলো আপ-বহুত দিন হ'ল কথা পতাই নাই। ফোন এটা কৰি আপোনাক খবৰ বাতৰি লওঁ বুলি ভাবিলো।
ভালে কৰিলে, ভালে কৰিলে।
বাকী চব ঠিকে আছে ন।
অ', ঠিকে চলি আছে আৰু জীৱন আৰু।
হয়, হয়, হয়, হয়। এয়া জীৱন বুলি কওঁ তেই মই কথা এটালে মনত পৰিল। এ, এ দুদিন মানৰ আগত বেছি দিন হোৱা নাই আৰু এই আপোনাৰ এই মোবাইলটো অলপ চাই থাকোতে ছচি-মানে আপোনাৰ সামাজিক মাধ্যমত এ, এটা মানে হেৰি দেখ দেখা পালো, ভিডিঅ' এটা দেখা পালো। আপোনাৰ সৰু লছ চালি দেই এ, ম-মৰম লগা সৰু মা-ল'ৰাটো, এ কিবা এনেকে খাই আছিলে এই আপোনাৰ বিৰতিৰ সময়ত তেহঁত-তেহঁতে, সৰু-সৰু ল'ৰা ছোৱালী গোটেই মখাই একেলগে খাই আছিলে এনেকে খাই থাকোতে মানে এ, দেখাইছে ল'ৰাটো মানে কিবা এটা হৈছে মানে-মানে সি নিজে কিবা এটা মানে ডিঙিৰ ভিতৰত যেন লাগি ধৰিলে ডিঙিত, তেনেকুৱা এটা অ, কিবা এটা হেৰি হৈছে তাৰপাছত লগৰটোকো মানে মাতিব বিচাৰি আছে সি সিও মানে বুজি পোৱা নাই কিনো মানে কেতিয়াবা যে এনেকে ধেমালি কৰি থাকে চাগে চাগে তেনেকুৱা বুলি ভাবিছে আৰু সিহঁতো সৰুৱে ক বয়সৰ পাঁচ বছৰ বুলি কৈছে হেৰি অ তাৰপিছতে এনেকে লাগি ধৰিছে তানে টানি টানি ধৰিছে তাত সিও ভাবা নাই এনেই হেৰি কৰি আছে তাৰপিছত যেতিয়া সি মানে নোৱাৰা হৈ গ'ল আৰু তাৰপিছততে আৰু পৰি পৰি আৰু এটাই মানে সৰু বাচ্ছা এটাই মানে এ দেখাইছে আৰু মাহীহঁত ৰ স্কুলৰ শিক্ষক মানে গৰাকী আছে শ সি সিফালে মানে উ দেখা পাইছো আৰু ম তি আছে সিহঁতে মানে ইমান গুৰুত্ব ত দিয়া নাই মাতিছা মাতিছ ইমান গুৰুত্ব দিয়া নাই আৰু তাৰছিতে আৰু তেনেকুৱাক কৰে বুলি ভাবিছে যে মাত কেতিয়াবা মায় থাকে সও মাতে সিটোও মাতে তে এনেকুৱা হৈ থাকে তাক সেইকাৰণে ইমান গুৰুত্ব উ দিয়া নায়ক সম্ভৱ মই ভাবিছো আৰু তাৰপিছত সিটো পৰি গ'ল ল'ৰাটো উশাহ চোশাহ ল'ব নোৱাৰি একদম কিবা হৈ গ'ল তাৰ পিছত যেতিয়া সি পৰি কি গ'ল তেতিয়া এটাাত মাতানি যেতিয়া দেখাই দিলে তেতিয়া সম্ভৱ শিক্ষক এগৰাকী এ সহকাৰী নেকি কি তেখেত তেখেতে আহি বাচ্ছাটো দাঙি ল'লে মানে। দাঙি লৈ পেলাই লগে লগে লৈ গল পাছতে গম পাইছো বাচ্ছাতটো মানে জীয়াই নাথাকিলে আৰু।
ইছ চাই বৰ বেয়া দুখৰ কাকে কথা দেই ইচ ইচ চি। এনেকে যদি হয় তেতিয়াাহ'লে দেখোন মাক বাপেক সহঁতে কেনেকে কি সাহসত ল'ৰা ছোৱালী বোৰ পঠাই দিব।
হয় হয় নহয় আৰু এটা কথা এক খাই থাকোতে আছে আচলতে শিক্ষক বা সহকাৰী যোনেই নাথাকক কিয় আচলতে চাই থাকিব লাগে কাৰণ সৰু ল'ৰা ছোৱালীতো। খোৱা বোৱাাতো সিহঁতে ইমান, ভালকে এ মানে নাজানে কাৰণ এ ঘৰতে ধৰক মাক দেউতাকে খুৱাই মেলি দিয়ে। গতিকে আৰু মানে চাই চিতি চাই থাকে মাকহঁতে, আৰু তেনেকুৱা ধৰক শুনা নাই। ইমান ডাঙৰক কেতিয়াবা হয় আৰু ডাঙৰ কেতিয়াবা এেকে খাই থাকোতে হয় কিন্তু ধৰক ডাঙৰে অলপ বোজি পাই দিয়কচোন নিজে অলপ হেৰি কৰিব পাৰে, কিন্তু সৰু বাচ্ছাটোৱেনো কি বুজি পাইছে দুুনীয়া খন মানে আপোনাৰ পৃথিৱীত জন্ম গ্ৰহণ কৰি কেইবছৰনো হৈছে। একদম একেবাৰে তেনেকে লাগি ধৰিছে ভাবাই নাই চাগে।
সঁচা দেই ইমান মানে সৰু সৰু হয় সিনো কেনেকে বুজাব। সেটো তাৰ মাজত সি তাৰ কেনেকুৱা গাতটো বেয়া লাগিছে চাগে সি
হয় হয় নাই পোৱা সিও নাজানে যে কি হৈছে আৰু বেয়াও লাগে ইমান। ইামান সৰু বাচ্ছা এটা আৰু এনেকে চাই থাকোতেই আচলতে মোবাইলটো এনেকে চাই থাকোতেই সামাজিক মাধ্যমত এনেক আপোনাৰ সেই ভিডিঅটো দেখা। পালো মানে।
উম সঁচা দেই, ময়ো শুনিছিলো খবৰটো কিন্তু মই আপুনি কওঁতেহে মই ভালকে বুজি পালো এতিয়া।
হয়, হয়, হয় এ বৰ বেয়া লাগে এনে কে কিছুমান যে সঁচা হৈ যায়।
হয়-হয়, অহতো ইচ ইচ ইছচ কি যে মানে আজিকালি দিনত। যদি যদি এনেকে পতককে কোনোবা ঘটনা এটা হৈ যায় কম ঘটনা ডাঙৰ ঘটনা
উঃ মাকৰ অৱস্থাই নাই কান্দি গুটি
ইছ ইছ ইছ, তাতে ইমান সৰু ল'ৰা ছোৱালী। সৰু ল'ৰা আইও দেহি।
হয় হয় হয়, এই ভয়ে লাগে আৰু দিয়কচোন এনেকে আমিও আমাৰ নিজৰ লৰা ছোৱালীক। ছোৱালীক এনেকে টিফিন দি পঠাওঁ ভাবাই নাই এনেকুৱা কিবা হ'ব পাৰে। বুলি, এতিয়া মানে শুনি মানে বহুত কিবাই লাগি গৈছে আৰু মই ভাবো কি প্ৰত্যেকখন মানে। স্কুলত মানে বিদ্যয়ালয়ত। আপোনাৰ এনেকুৱা মানে, শিক্ষক বিলাকক অলপ হ'লেও মানে এইবোৰ প্ৰশিক্ষণ দিব লাগে।
ঠিক কৈছে মইও এইটো কথাই ভাবি আছিলো, আপুনি কোৱা কথাটোোৱে মোৰ মনত চলি আছিলে আৰু আপুনি সেইটো কৈয়ে দিলে।
হয় হয় এনেকুৱা প্ৰশিক্ষণ এ টা দিলে মানে ভাল হয় কাৰণ এইটো তাৰ পিছতহে, কাৰণ ডক্তৰটো চব হব নোৱাৰে। কিন্তু ধৰক আপোনাৰ জৰুৰী কালীন অৱস্থাত কি কৰিব লাগে কি কৰিব নালাগে, এইবোৰৰ এটা প্ৰশিক্ষণ দিব বলা মই ভাবো আৰু এতিয়া প্ৰতেইকখন স্কুল হওক চৰকাৰ হওক বা বেচৰকাৰী হওক চব স
এইটো দৰকাৰী বস্তু এইটো মানে একদম মানে কম্পালচাৰী টাইপ কৰি দিব লাগে আৰু ঠিকেই কৈছে।
বাধ্যতামূলক। হয় হয় হয়। তেনে এনেকুৱা কৰিলে ভাল হয়। আমিও ভাবি আছোঁ। এতিয়া মোৰে ভয় লাগিছে দিয়কচোন। ইহঁতেওতো টিফিন খাই স্কুলত, কিবা কাৰণত তেনেকুৱা এটা হ'লে, কম ডাঙৰ কথা হবনে! বুজিও নাপাব কবও নোৱাৰিব।
সঁচা দেই। সঁচা সঁচা।
কিয়া হৈ যায় ন, তেতি তিয়া আপোনাৰ। কবই নোৱাৰে মানে আপোনাৰ। ডাঙৰ মানুহে কেতিয়াবা তেনেকুৱা হয়। হয় হয়। হয় হয় হয় হয়।
উম উম উম।
বেয়াও লাগে।
উম্ তাকেইটো। নাই নোৱাৰিছ খিনি মানে বিদ্যালয় বোৰে চাব লাগে দেই এইবোৰ।
হয় হয়। সেইবোৰ চাব লাগিব আৰু।
এনেকেতো আৰু, ল'ৰা ছোৱালী ঘ
হয়, আগৰ দিনত মানে কি হয়, এনেকুৱা স্কু স্কুলবোৰ নাছিলে নহয় আগতে আমি সৰুতে কওঁ কি বুট দিয়া স্কুল বুলি কওঁ দেই আমি। আপোনাৰ এই অংগনবাদী স্কুল বোৰৰ কথা কৈছো আৰু। আগতে মই নাজানোয়ে যে খন অংগনবাদী স্কুল বুলি। বুট দিয়া স্কুল বুলিয়ে কওঁ। কাৰণ তাতে আপোনাৰ এনে, খেলা ধূলা এনেকুৱা কিবা কিবি কৰি লাষ্টত মানে শেষৰ ফালে মানে আপোনাৰ বুট চুট এনেকে মগু চগু এনেকে ফল মূল তেনেকে দিয়ে। আজিকালিহে বহুত খিনি এ ভাল কৰিছে ভাত চাত এনে কে বহুত কিবা কিবি খুৱায়। আগৰ দিনত আৰু তেনেকুৱা নাছিলে আৰু বুট কেইটামান দিব আৰু কল দুটামান দিব আৰু সেনে কে দি পেলাই মানে আৰু বেছি সময় নহয় আৰু, আপোনাৰ এখন, দুটামানৰ ভিতৰতেই মানে শেষ কৰি থৈ দিয়ে আৰু ৰাতিপুৱা সোনকালে এনেকে কৰি পেলাই। তাৰপিছতে ঘৰে পাওহি আমি আগতে সেইকাৰণে এখন বু দিয়া স্কুল বুলি কওঁ কাৰণ বুদ্ধিয়ে যে খাবলৈ বুদ্ধিয় ক'ত গৈছিলে বোলে বুট দিয়া স্কুলত গৈছিলোঁ
অ বা শুনিবলৈও মৰম লাগে বুট দিয়া
হয় হয় হয় হয় বহুত খিনিনো কত খোৱা হয় লগতে লৈ ঘৰলৈকে লৈ আহা হয় ক'তনো খাও তাতে ঘৰত আহি খাও নাখাও সেইটো পিছৰ কথা আৰু তেনেকে ঘ অ দিছে আৰু তেনেকুৱা কিন্তু তেনে এনেকুৱা আগৰ দিনত তেনেকুৱা এ এনেকুৱা হোৱা শুনা নাছিলো আৰু আৰু আগতে আপোনাৰ অ লগতে আৰু আমিতো আৰু আগৰ চৰকাৰী স্কুলতহে পঢ়িছিলো তেতিয়া আপোনাৰ ইমান আৰু মানে কি কয় বেচৰকাৰী স্কুল বিলাক ইমান নাছিল নহয় আছিল যদিও আপোনাৰ একেবাৰে মেইন চহৰতহে আছে আছিল গাঁৱে ভূঞেনো ক'ত আছিল আছিলে সিমান বিলাক নাছিলে
সচা দেই অ এতিয়াহে বাঢ়িছে স্কুলৰ সেই মানে বিদ্যয়ালয়
অ মানে কি ইটো ৰাস্তাত সিটো ৰাস্তাত এখন এখন আপোনাৰ সৰু সৰু স্কুল খুলিয়ে পেলাইছে সৰু সৰু ল'ৰা ছোৱালী হয় হয় তাৰছত আৰু এতিয়া আগতে আমাৰ হেৰি হলে জোৰণি সময়ত আমি ঘৰতে আহি পেলাই ভাতকেইটা খাই যাওঁ আগতে আমাৰ টিফিন নিব লগা মান প্ৰোজন হোৱা নাই কাৰণ চবৰে স্কুলবোৰ ওচৰতে হয় আপোনাৰ ঘৰতে অহা যে মানে খোজকাঢ় কাঢ়ি আপুনি অহা যোৱা কৰিব পাৰে না গাড়ী মটৰত আপুনি উঠিব লগা কোনো প্ৰয়োজনেই নাই এতিয়াহে আপোনাৰ গাড়ী চাড়ী ঠিক কৰিব লাগে কাৰণ স্কুল কিছুমান দূৰে দূৰে থাকে
অ সঁচা দেই সেইবোৰ দিন বেলেগেই দিন আছে
হয় হয় আগতে আমি ঘৰত এ সেই ভাতকেইটা খাই বৰ শান্তি পাওঁ
তাকেতো ঘৰৰ ভাত গৰম গৰমে মায়ে ৰেডি কৰি থৈ দিয়ে কি কে মজা লাগে উম', উ - উ - উ সচা সেই খোৱা খি সিনিৰ কাৰণেই দিয়কচোন কিবাটা ফুৰ্তি লাগি থাকে। আৰু এতিয়া যদি সেইবোৰে এনেক একেই ধৰণৰ ঘটনা কিছুমান শুনো বৰ ভয় লাগে দেখোন।
উম', আজিকালি আকৌ চৰকাৰী স্কুলত আপোনাৰ মধ্যাহ্ন ভোজন দিয়ে।
অহ ', সেইটো হয়।
সেইবোৰ অৱশ্যে আপোনাৰ ডঙৰ -ডাঙৰ -ডাঙৰ আমি বাৰু তেতিয়া বাৰু সৰু- সৰু পঠাক কৈছো আৰু অকমান ডাঙৰ -ডাঙৰে পৰে হয় প্ৰাথমিক পাক মেক, সেইবোৰ খুলিছা আজিকালি। এতিয়া চাওচোন আৰু এইবিলাক। যদি প্ৰশিক্ষন দিয়ে ভালে কথা যদিহে এইবোৰৰ ওপৰত মানে হেৰি মানে চৰকাৰী বা বেচৰকাৰী চব স্কুলতে যদি প্ৰশিক্ষন দিয়ে।
সছা দেই এইটো মানে একদম দৰকাৰী বস্তু হৈ গ'ল আৰু মই তাকে বুজিলো নহয় - নহয় এনেকে নহব এনেকে যদি ল'ৰা ছোৱালী। মা মাক বাপেকহঁতে কেনে কি ভৰসাত পঠাব তেতিয়া হলে।
হয়- হয় - হয়
শপটো লাগিবই আৰু
উম', উ', সেইটো মানে আপোনাৰ আকস্মিক হৈ গ'ল মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা আৰু।
টনা সেইটোৱে তেওঁ বুলি দিয়কচোন ভয়তো লাগিবই আৰু। যাৰে সমনীয়া ল'ৰা ছোৱালীবোৰ আছে কম সিহঁতে নে আতংকিত হৈ হৈছে নে।
হয়- হয় - হয় সেনেকুৱাই।
উম',
হেৰি মই আৰু মোৰ অলপ কামো আছিল। হেৰি মানে এ কামৰ হেৰিত দে মই এইফালে যাব লগা দৰাচলতে আপোনাক মানে সুধিব বিচাৰিছিলো আপুনিও যাব নেকি মোৰ লগত। এয়া এইবিলাক, কথা কওঁতে এইটো আচল কথাটো পাহৰিয়ে গলো আপুনি যদি যায় মানে একেলগে যাব পাৰো আৰু
অ পাৰি পাৰি পাৰি মই ভাবিয়ে আছিলো মোৰ বোলো এনেকুৱা কাম দুটা আছিলে লগ এজনী পালেতো মোৰ কথাই নাছিলে আপুনি যেতিয়া লগে ধৰিলে আৰু যাব উপাই আৰু
হয় হয় মই আবেলি আপোনাক এ ফোন কৰিম দিয়ক আবেলি ওলাম ফোন এটা কৰি লম আৰু এতিয়া মই ৰাখিছো দেই মোৰ অলপ কামো আছে হয় হয় ৰাখিছো ভাল উ উম